আহ শুনিছা?
অ কি কৰিছা?
উম এ মই শুই আছিলো ৰবা উঠিছোহে।
অ কিয় কিবা হৈ আছে নেকি?
এই কাণৰ বিষত মানে থাকিব পৰা নাই।
কাণ বিষ কিয় হৈছে? কি হ'ল?
এ কাণ ফুটাইছিলো।
অ অ বিষাই আছে চাগে ন?
তুমিও ফুটাইছিলা নোহ কাণ?
অ অ ফুটাইছিলো।
অ ভাল হৈছে নে?
ভাল মানে তোমাৰ
মানে এইকেইদিন মাংস আৰু তোমাৰ ঠাণ্ডা এই ঠাণ্ডা কিবা এনেকুৱা জুচ বিলাক কিবা কিবি খাইছিলো, অ খাইছিলো। এইখিনি কিবা এনেকুৱা অলপ মানে ক কেইটা কক কিবা কিবি খাইছিলো। খাওঁতে তোমাৰ কি হৈ গ'ল জানো ফুলি গ'লগৈ, মানে সেইকেইদিন ভাল আছিলে হা। তাৰ পিছত ঘপকে ফুলি গ'ল, আজি তোমাৰ চাৰিদিন মান হৈছে ফুলি গ'ল। তাৰপিছত মামা সতঁৰ ঘৰত মানে মই গৈছিলো হা, তাত যাওঁতে মামীয়ে কলে এইটো মানে মলম এটা দিলে, কৈছে এইটো সানি দে এইটো সানিলে মানে শুকাই যাব আৰু লগতে। তাৰপাত মই মলমতো অলপ সানিলো মলমতটো সানাৰ লগে লগে মানে মোৰ যিটো ফুলি আছিলো নফুলাটো ফাটি গ'ল।
উম ফাটি গ'ল গৈ।
ফাটি গ'ল লগে লগে, এখন গান শুকালে আৰু এখন গান ফাটি গ'ল। ত একদম মানে মাংস-চাংস ওলাই গ'ল একদম এতিয়া মানে কানৰ পাত তেজ ওলাই আছে।
উম।
কথাটো শুনোতে ভয়হে লাগিছেচোন।
মোৰো ভয় লাগি মোৰো ভয় লাগি আছে ৰবা একে তেজ ওলাই আছে।
মোৰ বেছি দিন হোৱা নাইত মোৰ পাঁচ দিন চাৰি দিন মান হৈছেহে।
অ' নহলে এইবিলাক নাখাবা একো।
খাই আছো সেইদিনাখন নগাঁও গ'লো কালি নগাঁও গ'লো চিকেন বিৰিয়ানী কিবা কিবি খালো তাৰ আগতো গৈছিলো সেই তেতিয়াও খোৱাক ৰা ও ঘৰত বনাইছিল মই বনাইছিলো যেনিবা সেইফালেও লু এয়া চিকেন আৰু নেমু চৰবত একেইদিন ডেইলি বনাই আছো সেয়াও খাই আছোঁ।
নেমুটো খাব পাৰা হা একো নহয় কিন্তু মানে কি জানে নে প্ৰথম ফুটালে কেঁচা হৈ থাকে যে বস্তুটো
উম।
প্ৰথম তুমি টা ফুলি পিন্ধি আছ ছাগে হয় তাত তও তেতিয়া ফুলিযোৰ সেযোৰ ফুলিযোৰ খুলি লেহে তুমি গম পাবা যেতিয়া ফুলিযুৰ তুমি খুলি দিবা নহয় সেইযোৰ ফুলি তাৰ লগে লগে তোমাৰ অলপমান তেজ ওলাব আৰু পুজ ওলাব পুৰা। তছ পূজ লো অ' পুজ ওলাব তাৰপিছত পুজ ওলাৰ পিছত তুমি তেল চেল এনেকে গৰম কৰি লগাই দিব লাগিব।
মই এনেই হে গম কৰিবলৈ নাই লগোৱা দেই নাৰিকল যে লগাই আছো কিন্তু সদায় ৰা তেল খিনি।
এবাৰে নহয় দিনটোত দুই তিনিবাৰকে মানে নাৰিকল তেল কি হয় তোমাৰ বৈ আহে ন'। সেইকাৰণে ঘনাই ঘনাই লগাই থাকিবা আৰু ফিলিপাত ঘূৰাই থাকিবা।
উম।
নে কি জানা, এতিয়া তোমাক যিটো ফুলি দিছে, হেইটো লোহাৰৰ নহয় জানো? খালী তাত ৰংহে কৰা আছে, সেইটো লোহাৰ যে আমাৰ বস্তু খিনি কেঁচা হৈ আছে। বেছি টাইম থাকিলে, তোমাৰ তাত ইনফেকচন হৈ যাব।
উম।
আৰু তাতে যদি, তুমি কেনেবাকে মাংস চাংস খাই দিয়া, তুমি শিলা চিলা লগাই আছা কাৰণে গম নাপাবা। টাইট হৈ থাকিব বস্তুটো। যেতিয়া তুমি শিলা চিলা খুলি দিবা, বেলেগ কিবা পিনহিবা তেতিয়া মাংসটো বাঢ়ি আহিব। পাৰিলে মানে, এশ তাহ দহ দিন মাংস, টেঙা এইবিলাক নাখাবাই আৰু।
অহ।
যে ফুলি পাত। উম, তুমি আৰু কেইদিন মানৰ পাছত খুলি দিবা সেই পাত।
উম, উম।
খুলি নাৰিকল তেল লগাই লগাই এই বাহনী কাঠি যে, বাহনী কাঠিটো চিনি পোৱা চাগে? বাহনী কাঠি এডালে এনেকে চাচি মিহি কৰি ল'বা। অ', অ'। মানে চাচি-চাচি একদম মিহি কৰি লবা, যাতে মানে, নাহানে যাতে ভিতৰত। হা। সেইটো নহলে এই খেৰ বাহিনী, বাহনী যে। আজিকালি পায় নহয়। নাপাবৌ পৰা দেই, মানে কৰ'বাত কৰ'বাত হে পাই, আজি কালি মানুহৰ ঘৰত সেৱা বাহনি নাইকিয়া হ'ল, অ'। সেৱা পালেটো টো আৰু ভাল। তেতিয়া একে ধুনীয়াকে কাটি সমানে অকণমান দীঘল দীঘল কে লৈ পেলাই তুমি এনেকে সোমোৱাই দিবা তেতিয়া। তেতিয়া সেইকেইটা মানে একো, বেয়া নকৰে আৰু। কিন্তু ফুলি পাতে ধৰিলোৱা ইনফেকচন কৰিব ন'? এতিয়া মানে শিলাটো তোমাৰ টাইট হৈ আছে যে, তুমি গম নাপাবা কি হৈ আছে।
উম। তুমি যে বেজি ল'ব দিছিলা? তিতি বেজি, সেয়াও লোৱা নাই দিয়া মই।
টিটি বেজি যে তোমাৰ মানে হেৰি, চবিশ ঘন্টাৰ ভিতৰত লব লাগে। এতিয়া তোমাৰ টাইম হৈ গ'ল, এতিয়া নোৱাৰিবা আৰু।
উম। সেইদিনাখন টেবলেটটো খালো যেনিবা, ৰাতি তাৰপিছত বিষতটো অকমান কমিলে। কিন্তু এতিয়া মানে, ঘপক মানে অক অকমান চুলে কৰিলে বিষাই, আৰু মানে হে বেছি কাটি হৈ পেলাই শুব নোৱাৰো। অকমান কাটি হৈ পেলাই শুব পাৰোঁ, যদি মানে কাণত লাগে তেতিয়া বিষাই আকৌ।
অহ, সেইটো হয়। মোৰ ফাৰ্ষ্টে মানে কি হৈছিলে? মই মানে শুলে তোমাৰ চিধা হৈ নুশুযে, মই বেকা বেকা হৈ শুওঁ, কানখনত মানে হেৰি পালোঁ, প্ৰথম অহাৰ পিছত এনেকুৱা ভিৰ লাগিলে। তাৰপিছত লাগি পেলাই একদম তোমাৰ, হেৰি ৰাতি ফুলি পাত খুলি আছে নহয়। তাৰপিছত এ মানে উঠিছোঁ মাজৰাতি, মানে এনেকে মানে, চেতন এটা থাকে ন' ফুলিপাত পাত সৰি পৰিব, কিবা হ'ব বুলি, টোপনি নাহে বিষত। তাৰপিছত আকৌ ৰাতি ৰাতি মই ফুটাটোত আকৌ এবাৰ সোমোৱাইছো যে ফুলি পাত, সোমোৱা নাযায় নহয়, ফুটাটো বন্ধ হৈ গ'ল লগতে।
ইয়ে, লগতে কেনেকে বন্ধ- বন্ধ হৈ যায়, সঁচা হয় কিন্তু দেই, মানে নতুন-নতুন বস্তুবিলাক লগতে বন্ধ হৈ যায়।
উম, মানে সেইটো মঙহ ন, এনি টাইম লাগু, লাগুকে থাকে। তুমি জাষ্ট মানে কিবা এটা ধৰিলোৱা সোমোৱাই হে দিছা, বস্তুতো আঁতৰ হৈ গলেটো লগতে লাগি যাওঁ, লাগি যাওঁকে থাকিব। তাৰপিছত সেই ৰাতিয়ে মই তোমাৰ নাৰিকল তেল লগাই, এনেকুৱা সেইপাত ফুলি পাতকে হা, একে যেনে-তেনে একদম টানি-টুনি একে সুমোৱাই দিছোঁ পুৰা তেজ ওলাইছে।
উম। এ বেছি, অকমান চাগে হেৰি, কষ্ট পাইছে ন' কানখন সেইকাৰণতে ওলাই গ'ল।
এনেইও তাত তেজ চলাচল কৰি থাকে হয়? ভাল ইমান ধুনীয়াকে তেজ চলাচল কৰি থকা, বস্তু এটা তুমি ফুটাইছা। ফুটা কৰি দিছা ন' সিটো কষ্ট পাবই। অহ, একদম মানে সাৱধান আৰু তুমিতো এতিয়া চাৰিটা ফুটা কৰিছা হয়।
উম, একেলগে কৰি ললো নহয় চাৰিটা, এতিয়া মৰিব লাগিব। মই মানে সেইটো ভাবি এই বুলিয়ে কৈছোঁ যে, মানে কষ্ট হ'লে বুলি বাৰতে হওঁক, একেবাৰে কৰিয়ে ল'ম চাৰিটা। সেই দুদিন উম, সেই দুদিন তিনদিন একদম শুওতে বহুত অশান্তি আৰু মানে ভালকে শুব কৰিবওঁ নোৱাৰোঁ। চবে শুই থাকে মোৰ ৰাতি দুটা তিনিটালৈ টোপনি নাহে কষ্টত। তাৰপিছত ঘপকে টোপ টোপনি যাওঁ সেইটো গম পোৱাই নাযায় হয়।
মোৰ বাৰু বিষটো নাছিলে দেই, মোৰ মানে তোমাৰ বিষ নহ'লে। খালি তেজ ওলাই, পুজ ওলাই, ফুলি থাকে, সেইটোয়ে কিন্তু মোৰ নিবিষাই।
উম, এই প্ৰথম কেইদিনত জানোঁ তেজ আৰু হেৰি পুজ ওলাইছিল জানোঁ।
নাই, নাই। ফুলিপাত পিন্ধি থাকোতে একোৱেই হোৱা নাছিলে। যেতিয়াৰ পৰা ফুলিপাত খুলিছোঁ তেতিয়াৰ পৰা এই সোপা বেমাৰ হৈছে।
উম।
মানে ফুলিপাত পিন্ধি থাকিলে তোমাৰ কি হয়, চেপা লাগি থাকে ন' একো গম পোৱা নাযায়। তুমি দেখাওঁ নাপাবা, যেতিয়া ফুলি পাত খুলি পেলাই বেলেগ পিন্ধিবা তেতিয়া গম পাবা।
উম।
আৰু অহ, আৰু সেইটো লোহাৰ বস্তু ন' ভয় লাগে।
কিবা হেৰি আকৌ বনাব দিছা নেকি ফুলি-চুলি পিন্ধিবলৈ কাৰণে।
ফুলি মই ভাবিছোঁ কেইদিমান নিপিন্ধো বুজিছা নে, মানে কাণখন এখন কাণটো শুকালে ইখনে অকনমান দিগদাৰি দি আছে, মই ভাবিছোঁ এই বাঢ়হনী খাতিকে পিন্ধি থাকো কেইদিনমান। যেতিয়াকে প্ৰপাৰকে শুকাব ভাল হ'ব।
অহ, ভালে ভাবিছা যেনিবা থ তথাপি বনাবা দিবা নে সোণৰ ফুলি-চলি।
ভাবি আছোঁ। এই তোমাৰ আকৌ শুনিছোঁ আজিকালি বোলে দোকানত এনেকুৱা সৰু সৰু ফুলি বোলে মানে এনেকুৱা ধৰিলোৱা জুৱেলাৰ্চবিলাকত বোলে দিছে বোলে চাৰি হাজাৰত।
অহ', অহ'। চাৰি হাজাৰ লয় যেনিবা।
হয় চাৰি হাজাৰ নে ছাৰে চাৰি হাজাৰ লয় বোলে মই শুনিছোঁ এটা ৰিলত দেখিছিলোঁ আৰু
অহ কিবা হেৰি দোকান বিলাকৰ নাম চামো কৈ দিয়ে নহয় সেইবিলাক দোকানত যাব দিয়ে
অ', তাতে মানে হেৰি তোমাৰ আমাৰ মানে মামাহঁতৰ ফেমিলিৰে মানে মামা এজন আছে তেখেতৰে দোকান আছে
উম, উম, মই মানে অ', মইা এনে বনাম বনাব দিম বুলিয়ে ভাবিছোঁ এনেকে ৰিং টাইপৰ এযোৰ অকমান এই বালি টাইপৰ আৰু তাৰিছত তলৰ ফালৰ গুটি দুটা মান ওলমাই থাকাকে মই মানে সুধিছিলোঁ হেৰি খুৰা এজনক এয়া এয়া সেই সোণৰ কাম কৰা এজনক সুধিছিলোঁ এখেতে ক'লে মানে মই ভাবিছিলোঁ মানে কি কৰিম এয়া গুটি গুটিকে থাকা যে পাথৰৰ নিচিনা সেনেকুৱা বনাব দিম বুলি ভাবিছিলোঁ পাছত তেওঁ কলে তেনেকে হলে বোলো সোণৰ দামটো কমি যাবগৈ মানে সুণো ক্ষ‌ই যায় সেনেকে বনালে তাৰপিছত আৰু মানে তেতিয়া মানে সোণৰ ভেলুটো নাথাকে বুলি ক'লে সেইকাৰণে ভাবিছোঁ অকণমান সেই ৰিংগ ৰিং টাইপৰ মানে বনাই দিওঁ বুলি ভাবিছোঁ
ৰিং বনালে ৰিং বনালে বোলে তোমাৰ পইচাটো মানে এই টোপ দিয়াতকে বোলে বেছিহে যায় অকণমান যদি ডাষ্টবিটকে ভালকে বনোৱা তেতিয়া দামটো অলপ বেছি ল‌ই আৰু যদি তুমি সোণটো দিয়া তেতিয়াতো কমতে পাবা
মই সোণ দি পেলাই বনাম বুলি ভাবিছোঁ সেই এইযোৰ আছে মানে দুযোৰে আছে এনেই পৰি থাকে নিবিন্িনো নকওঁও যে সেই তেনেকুৱা পৰা বনাই দিম বুলি ভাবিছো
উম দিব পাৰা নহলে তেনেকেই আৰু মানে কি জানে ন পাৰিলে যে এনেকুৱা সোণৰ বস্তু ন পাথৰ চাথৰ নিদিবাহে
আহ,
সুণৰে কি কৰে সিহঁতে এনেকে ঘাত ঘাতকে কাট দি দিয়া নহয় সেইখিনি জিলিকি থাকে উম সেইখিনি জিলিকি থাকে মানে কি জানে
হেই মোকো কৈছে খুৰাাৰ এজনে অ', ডিজাইন কেইটা দেখুৱাই আছে এনেকে ভাত চাতকে কাটা সেইকেইটা জিলিকিয় থাকে মানে কিন্তু এয়া এহ গট গুট কেইটাও বাই দিব দেখিব ভাল লাগিব তেতিয়া কিু পাথৰ থকা মানে বন দিয়া নেুৰাজনে নিজে মানে মোক সেইটো কথা কৈছে
অ', মই তোমাক কৈছয়ে মানে পাথৰ পাথৰ ল'লেগে যে কাণত সোমাই যায় মই তোমাৰ কৈছিলো আমাৰ পৰিয়ালৰ বাই এজনী এনেকুৱা কাণ খুলি পিন্ধিছিলে তাই তোমাৰ পাথৰটো যে একদম কাণৰ ভিতৰত সোমাই গ'ল তাই
ইছৰাাম
মানে কিবা এটা থকা থকা লাগি থকা নিচিনা
মোৰ মানে এইবিলাক আইডিয়া বনাই থৈছো যদি মই মানে তেনেকে বনাব দিওঁ তেনেহ'লে মই ৰাতি মানে কপা সোমৰে সোমাই সোম কান্ধৰবি
এই তেতিয়া তুমি ৰাতি খুলি থবা ন ৰাতি খুলি পেললে বেলেগ এযোৰ পিন্ধিবা
অ পাথৰ পিন্ধিলে মানে অকনমান হেৰিও থাকে ন পথৰ কেইটা সবকে কাণ কা আমি যেনেকে তেনেকে নহয়
মানে কি জানা তুমি এটা কাম কৰিব পাৰা ধৰি ল ফুৰিব গ'লে ধৰি লও তুমি তেতিয়া মি্ৰা পাউদাৰ দি ভাল ভাল ভাল চাই
উম, মই চাইছিলো এহেজাৰৰ ওপৰত আছে একবাৰে ভাল ভাল কেইযোৰমান
উম, তাকে মানে তুমি ফুৰিব গ'লেহে আমাক ষ্টাইলটো লাগে হয়
উম,
সেইকেইযোৰ পিন্ধি যা এনে ধৰি লও ঘৰত চিম্পুলকে পিন্ধিবা মানে ভয় লাগে ত বজনীৰ কিবা যন্ত্ৰ চন্ত্ৰ লৈ পেলাই তোমাৰ উলিয়াইছে অ', অ'।
এ সেই তেনেকুৱা নিচিনা ফুলি হলেও মানে বেয়া নালাগে সেইখনক খৌ খৌ গুটি নিচিনা নিচিনা ওপৰত গুটি নিচিনা ফুলিও পিন্ধিব
তুমি হেৰি অ' আমাৰ কলেজৰ অন্তৰা বুলি কোৱা ছোৱালীজনীক দেখিছিলা। তাই যে চিম্পল কে পিন্ধে ভাল লাগে। সেনেকে পিন্ধিলেও ভাল লাগে এতিয়া। তাই পিন্ধে তোমাৰ তিনিটা নে চাৰিটা এটা পিন্ধা এটা সৰু পুৰা পাতলা পাতলা মোৰ নাগবালিটো যে পিন্ধো যে সৰুকে।
অ' সেইকাৰণে ধৰিব পৰা নাই চাগে ভালকে মই মন দিয়া নাই তাকে সেইকাৰণে ধৰিব নোৱাৰিলো।
মই তাইক দেখি পেলাই ভাবিছিলো একদম পুৰা টোপকে বনাম বুলি সৰুকে।
উম।
সেইটো আজিকালি চবেই পিন্ধে ন।
উম, উম হয় বাৰু। বনাবই লাগিব আৰু মই মানে যাম এইকেইদিনতে মৰিগাঁও নহ'লে কাপৰ মুখত বনাব দিম। চাপৰ খন মানে আগতে আমাৰ সোণৰ গহনা চহনাও বনাই যে তাত মানে বিশ্বাসী মানুহ এজন মান আছে। সেই তাত বনাব দিলে ভাল হব পইচাটো অকমান কমাই লব।
অ' মানে ধুনীয়া ধুনীয়া ষ্টাইল ফুলি কেইযুৰি মান দেখিছো হা মই ভাবিছো সেইকেইযোৰ ফাৰ্ষ পিন্ধি পেলাই চাই লও যদি মানে ভাল লাগে তেতিয়াহে বনাব দিম চিমটো
ত' অ' ভালে ভাবিছা ফাৰ্ষ চাই লোৱ ভাল ন কাৰণ তো থাকিব সদায় সদায় কোনে চেঞ্জ কৰি থাকে তেনেে হলে কিনা খুল কো কিনে ল'ম ই
এনে সোণৰ বাৰে বাৰে বনাই থাকিব নোৱাৰ দিয়াচোন। তাকেই আৰু
নহ'ল ঠিকে আছে উম, উম, উম মই মায়ে মাতি আছে ৰবা
অ', অ' হ'ব দিয়া অ'।
উম, উম দিয়া।